হয় নমস্কাৰ নমস্কাৰ
হয় এনেই অকমান বোলো বিশ্ৰাম কৰি আছিলো তাৰ পাছতে ভাতকেইটাক কা খোই অলপ ওলাই আহিলো ৰাস্তাৰ দিশে হয়।
কিহেৰে গ্ৰহণ কৰিলে আপুনি আহাৰ
মই বিশেষ কোনে মাছ মাছ আছিলে মাছৰ লগত আমাৰ অলপমান মাংসৰ পেটুও আনিছিলে তেনেধৰণেই আমি মই ভাতটো গ্ৰহণ কৰিলোঁ।
হয় আচলতে অ ৰাতিৰ সজটো যদি আপুনি আনিষ খায় তেনেহলে সেই আমিষ খাদ্য খাই খুবেই ভাল লাগে আচল্ততে মন আপোনাৰ আনন্দিত হৈ উঠে।
হয়
হয় হয় মই আহাৰ গ্ৰহণ কৰিলো বৰ্তমান যিহেতু ইমান এটা গৰম পৰিছে মানে আপোনাৰ কি ক'ব ইমান গৰমত থাকিব নোৱাৰি বিদ্যুতটো আপোনাৰ কৰ্তন কৰি দিয়ে। সেয়েহে মানে অকণমান সোনকালে খাই বৈ আপোনাৰ ৰাস্তাৰে ৰাস্তাৰে অকণমান খোজ
উম ঘৰৰ সকলোৱে ভাল তোমাৰ?
হয় হয় ভাল ভালে আছো আমি।
উম আমাৰো ভালেই। আৰু খেতি পথাৰ সোনকালে মই আজৰি কৰিবলে চেষ্টা কৰি আছো। আপোনালোকৰ খেতি বাতি এইবাৰ কৰিছে নে?
হয় আচলতে কথাটো এনেকুৱা আহ ইমান আপোনাৰ ৰ'দ। ইমান আহ উত্তাপ পৰিছে আপোনাৰ পথাৰত থকাতোৱে মানে কি বুলি ক'ম না। আচলতে পথাৰত থকাটোৱে মানে অসম্ভৱ হৈ উঠিছে। গতিকে যিমান পাৰো খেতি বাতি আগবঢ়াই নিবলৈ আপোনাৰ চেষ্টাত কৰি আছো।
হয়। মই মানে কি এতিয়া আপুনি চাওক সদায় সদায় ইমান ৰ'দত আপোনাৰ খেতি কৰাটো বৰ সম্ভৱ কথা নহয়। সেইটো কাৰণে মই যিমান পাৰোঁ সোনকালে দিনে ৰাতিয়ে লাগি প্ৰায়টো কৰি দিবলৈ চেষ্টা কৰিছো। ৰাতি নহয় হয়টো মানে ৰাতি মই
হয় হয় হয় মই বুজি পাইছো মানে। যেনেদৰে মানে অসমীয়াত এটা কথা আছে যে দিনকাল মানে দিন ৰাতি একাকাৰ কৰি মই কাম কৰিলো আপুনি সেই কথাই কৈছে। মই বুজি পাইছো। বাকী আচলতে মই এই মাত ত আপোনাৰ এজনৰ লগত বাৰ্তা লাপ কৰি আছিলো। তেতিয়া মানে আপোনাৰ আমাৰ আলোচনাৰ যত, যোনটো বিষয় আছিলে সেইটো মানে অকনমান গভীৰ হ'ব।
হয়।
আচলতে মানে কথাটো এনেকুৱা আহ বৰ বৰ্তমান যুগৰ আপুনি যোনখিনি মানে যুৱ প্ৰজন্মৰ কথা আমি পাতিছিলোঁ আ তেওঁলোকে আচল লতে কৰ্মত সৰু ডাঙৰ চাই। তেওঁলোকে মানে সকলো কৰ্মই যে মানে সকলো কৰ্ম কৰিয়েই যে মানে তেওঁলোক আহ উপাৰ্জন কৰিব পাৰিব সেই বিষয়ে মানে আমি অকনমান হেৰি কৰি আছিলো আমি আলোচনা কৰি আছিলো আলাপ আলোচনা।
আপুনি যিটো আলোচনা কৰিছিল সেইটো ময়ো অলপ দেৰি আগত এজন ব্যক্তিৰ সৈতে একেটা কথাকে আলোচনা কৰি আছে মোৰ এইটো বৰ বিশেষ মন নাই এইটো ওপৰত কথা পাতিবৰ বাবে কিয়নো মই অলপ দেৰি আগত এইটো বিষয়ে ওপৰত অলপ বাৰ্তা লাভ কৰি আহিছোহে।
হয় হয়। আপুনি বাৰ্তা লাভ কৰিলে যদিও মোৰ দুআষাৰ মান আছিলে ত আপোনাক কবলগীয়া আছিলে। যি দুআষাৰ মই আপোনাক ক'ব বিচাৰো।
কিছুমান নতুন কথাও মই আপোনাৰ পৰা গম পাম যে কিবা আপোনাৰ মনত থাকি যাবও উপায়
হয় হয় আচলতে আপোনাৰ কথাটো এনেকুৱা আহ যোনসকল যুৱ প্ৰজন্ম আছে। আচলতে মই ভাবো কৰ্মত আপোনাৰ সৰু ডাঙৰ নাই। আৰু যিহেতু বৰ্তমান সময়ত আপোনাৰ যোনসকল আদিবাসী আহ ব্যক্তি সেইসকলে আপোনাৰ কম শতাংশ নম্বৰত উত্তীৰ্ণ হৈ আহ চাকৰি লাভ কৰে। কিন্তু আমি যোনসকল উচ্চ জাতি বুলি কয় যোনসকলৰ আমি সাধাৰণ যোনটো জাতি। তেওঁলোকে মানে আপোনাৰ নবৈ শতাংশ লাভ কৰিলেও আপোনাৰ চাকৰি লাভ কৰিবলৈ বহুত কঠিন হৈ পৰে।
হয় আৰু তাৰ ওপৰত মোৰ এটা আ কথা আছিল। চৰকাৰে এইটো জাতি সেই হিচাপত আমি আৰু ভাগ কৰিব নালাগিছিল কিয়নো আপুনি এটা মোৰ মোৰ মতে এইটো মই বিশেষকে ক'বলৈ নাযাও মোৰ মতে আপুনি এতা চাব পাৰে আমি জাতি ছাতি বুলি এইবোৰ কোনো কথা নাই মানুহ মানুহ এতিয়া সকলো মানুহৰ এটা কথা আছে এতিয়া যে যিটো উচ্চ জাতি সেইটোৱে যে বেছি চি নম্বৰ পাব লাগিব সেইটো কথা নাই আৰু নিম্ন জাতিয়ে যে কম নম্বৰ পাব লাগিব কথা নাই আৰু সময়ৰ কথা আগতে হেনো নাপিতক হেনো নাপিতে যেতিয়া এজন ব্যক্তিৰ চুলি লি কাটে বামুণৰ তেতিয়া হেনো তেওঁক হেনো বামুণজনে পইচা নিদিয়াকৈ বা বাকী নকৰাকৈ আহিব নোৱাৰে কিয়নো যিজন নাপিত তেওঁক একেবাৰে নিম্ন শ্ৰেণী বুলি গণনা কৰা হয়। আৰু তেনেধৰণে অহ তেনেধৰণে বিবাহ ক্ষেত্ৰতো তেনেধৰণেই আছিলে ইয়াত উচ্চ জাতি মানুহক অকল উচ্চ জাতিক মাতে নিম্ন জাতিৰ মানুহক বিবাহতো নামাতে তেনেধৰণৰ বহুতো অনুষ্ঠানতো তেনেকোৱা মতাভেদ হোৱা দেখা যায় কিন্তু আজিৰ যুগত সেইবোৰ কোনো ফালৰ পৰা নাই সেইটোৰ কাৰণে বৰ ভাল কথা হয়
আচলতে কথাটো আপোনাৰ এনেকোৱা বৰ্তমান সমাজখন আধুনিক সমাজ হৈ গৈ আছে যদিও এনেধৰণৰ জাতি প্ৰথাবোৰ মানে আপোনাৰ দূৰ হোৱা নাই জাতি প্ৰথাবোৰ আচলতে গোটে একেবাৰে নিঃশেষ হৈ যোৱা নাই আগৰ দিনত আপোনাৰ এনে কিছুমান ব্যৱস্থা অৱস্থা আছিল যে উচ্চ জাতিয়ে উচ্চ জাতিৰ লগতহে বিবাহ কাৰ্য সম্পন্ন কৰিব পাৰিব। আৰু নিম্ন জাতি সকলক সেই বিবাহলৈ যাব নোৱাৰিব তাৰ লগে লগে আকৌ উচ্চ জাতিৰ ঘৰত সেই নিম্ন জাতিৰ যোনজন ব্যক্তি তেওঁ পানী অকনমানো আপোনাৰ কুঁৱা বা দমকলৰ পৰা লৈ খাব নোৱাৰিব এনে কিছুমান ৰীতি নীতি সমাজত প্ৰচলিত হৈ আছিল আচলতে চওক ইয়াৰ সমাজখনৰ বিষয়ে যদি আমি কবলৈ যাও তেতিয়া সেই সমাজখনত আচলতে মানুহৰ জীয়াই থাকিবলৈ মানে যোনসকল বিশেষকৈ আপোনাৰ নিম্ন জাতিৰ লোক তেওঁলোকৰ বাবে সমাজখন কিমান কষ্ট কৰাইছিল তেওঁলোকে নাই ৰাজহুৱা স্থান যাব পাৰিছিল বা আপোনাৰ ৰাজহুৱা কিবা অনুষ্ঠানত তেওঁলোক অংশগ্ৰহণ কৰিব পাৰিছিল তেওঁলোকৰ চাগে জীয়াই থাকিবলৈ বহুত কষ্টকৰ হৈ পৰিছিল আ
হয় এতিয়া হয় এতিয়া আপুনি চাব পাৰে ত এইটো মানুহৰ নিজৰ মনৰ ভাৱৰ ফলতেহে সলনি হ'ব এইটো কোনো এজন ব্যক্তিয়ে যেনেকে ধৰি লওক চৰকাৰ বা তেনে ধৰণৰ কোনেও সলাব নোৱাৰে এইটো যেতিয়া মানুহৰ এ যেতিয়া ভোক কথাৰ মানে এইটো সা সামাজিক সামান্য জ্ঞান টো যদি উন্নত হৈ যাব তেতিয়া এইটো সমান্য কমি আহিব বুলি মই ভাবো কিয়নো এইটো এতিয়া মানুহৰ যি সাধাৰণ জ্ঞান তাৰ বহুতো অভাৱ হৈছে আৰু তেনেধৰণে অন্ধবি শ্বাসকো মানুহে আমাৰ বহুত মানি চলে সেইবোৰ যাতে সোনকালে এ নাই থিয় হয় তাৰে কামনা কৰিছো কিয়নো এনেধৰণৰ অন্ধবিশ্বাস আৰু এনেধৰণৰ জাতি ভেদ যদি এ অসম বা ভাৰতত থাকে তেন্তে এ কোনো এখন দেশত যদিও থাকে তেতিয়া সেইখন দেশ আগুৱাই যাব নোৱাৰে অন্ধবিশ্বাস আৰু যি আপোনাৰ জাতি ভেদ সেইটো হৈছে অত্যন্ত বেয়া বস্তু ফলত কোনো এখন দেশ বা কোনো এখন ৰাজ্য কোনো ফালৰ পৰা উন্নত হ'ব নোৱাৰে সেইটো যিমান পাৰে আঁতৰাব লগ বাবে মানুহে চেষ্টা কৰিব লাগে নিজৰ সমাজ সাধাৰণ জ্ঞানৰ
হয় আচলতে আপুনি যোনটো সাধাৰণ জ্ঞানৰ কথা কৈছে মানে আচলতে কথাটো এনেকোৱা যে আগৰ যুগৰ যোনখন সমাজ সেই সমাজখন আপোনাৰ অশিক্ষিত সমাজ আছিলে তাত শিক্ষাৰ কোনো পোহৰ পোৱা নাছিলে তাৰ ফলত আপোনাৰ কি হৈছিলে মানুহ খিনি আপোনাৰ ইমানেই অশিক্ষিত হৈ গৈছিল যে এনে কিছুমান কু-সংস্কাৰ কিছুমান এনে ধৰণৰ জাতি, ভেদ, প্ৰথা বা এনেধৰণৰ বহুত প্ৰথা আপোনাৰ প্ৰচলিত হৈছে। তেওঁলোকৰ ফলত আৰু বৰ্তমান সময়তো জুই যিসকল লোক আমাৰ সমাজত আছে বয়োজ্যেষ্ঠ তেওঁলোকো আপোনাৰ সেই অশিক্ষিততে পৰে তেওঁলোক আচলতে শিক্ষিত নহয় তেওঁলোকে বিজ্ঞানৰ বিষয়ে আপোনাৰ আমাৰ একোৱে নাজানে তেওঁলোকে আধুনিকতাৰ পোহৰ পোৱা নাই। তাৰ ফলত তেওঁলোকো আচলতে এনেকুৱা হৈ গৈ আছে যে মানে আগৰ দিনৰ যোনবোৰ কথা তেওঁলোক সেইবোৰো মানি চলে যে আমুকটো কাম নকৰিবি নাপায়, তামুকটো কাম নকৰিবি নাপ নাপায় তেনে তেওঁলোকে এনে কিছুমান মানে কাম কৰে কিন্তু কিয় নাপায় তাৰ এটা স্পষ্ট কাৰণ তেওঁলোকে বিচাৰি মানে আহ আ কৈ যে কাৰণে এইটো নকৰিবি মানে সেইটো তেওঁলোক কবলৈ অসক্ষম। কিন্তু হলেও কিন্তু হ'লেও মানে তেওঁলোকে আহ সেই কথাটো কৈ থাকে যে নাপায় সেই কামটো। কৰিব।
হয় আৰু তেনেধৰণে আপুনি চাব পাৰে আমি এতিয়া যদি ৰাস্তাত যদি নেমু এটা আৰু তেনেকে সেন্দুৰ আৰু ধূপেৰে যদি এটা ভোলকে আৱৰণোও বনাই থৈ যাওঁ তেন্তে সিটো সিহঁতে আমাৰ যদি মানুহে দেখে। সেইটো কলা যাদু বুলি ক'ব আৰু তাত আমাৰ ভৰিত থব মানা কৰিব আৰু তাৰ কাষেদি যাবও মনা কৰিব এ এনেধৰণৰ অন্ধবিশ্বাস ইচ্ছা আমাৰ সমাজত চলি আছে এই কিয় কিয়নো ইয়াৰ মূল কাৰণ বা মূল উদ্দেশ্য কোননেও নাজানে এইটো এনেই মানুহে এ কৰি থৈ যায় কিন্তু মানুহে এইটো ভাবে যে এইটো এটা কলা যাদু কিন্তু কলা যাদু বুলি একো কথা নাথাকে বৈজ্ঞানিক দি দিশত যদি আপুনি যদি চাই বৈজ্ঞানিক দিশত যদি আপুনি চাই এনে ধৰণৰ কোনো যাদু নাথাকে।
হয় তাৰ তাৰ পিছতো আপোনাৰ সেই অশিক্ষিত লোক খিনিয়ে জৰিত হৈ থাকে। তেওঁলোকে হয়তো এই বিষয়ে অৱগত নহয় যে সেইটোয়ে আহ কোনোবাই এনেই পেলাই থৈ গ'ল বা এনেই কৰি থৈ গ'ল কোনোবাই আহ ধেমেলীয়া চলেৰে বা কিবা কাৰণত কিন্তু আপুনি চওক তেওঁলোকে সেইটোৱে সঁচা বুলি ভাবি তাকেই সঁচা বুলি তেওঁলোকে মানি লয় যে এইটো কলা যাদু। কিন্তু আপুনি চাওক সেইটোতো বৈজ্ঞানিক ফালৰ পৰা তেওঁলোকে কোনো মানে এনেকুৱা প্ৰমাণ কৰি দিবলৈ সক্ষম নহয় যে আমুকটো কাৰণে এই কামটো কৰি থৈ গৈছে। আৰু আপুনি চাওক তেওঁলোকে মানে আহ তেওঁলোক আচলতে তেওঁলোকে কাৰো কথাই নুশুনে। তেওঁলোক মানে একেবাৰে অন্ধ ভাৱে সেই কথাখিনি মানি লয় আৰু মই ভাবো এই সমস্যাৰ সমাধানৰ এটাই উপায়। যে শিশুসকলক সৰুৰে পৰাই ইয়াৰ বিষয়ে অৱগত কৰোৱা ইয়াৰ বিষয়ে মানে সজাগতা দিয়াতটো যে অন্ধবিশ্বাস কু-সংস্কাৰ। এইবোৰ সকলো মানে মানি চলিব নালাগে যেনেদৰে যখিনীৰ বুলি বিশ্বাসৰ কথা থাকে। সেই যখিনিও আপোনাৰ আচলতে এটা কু-সংস্কাৰৰ ভিতৰতে পৰে।
হয় এতিয়া আপুনি চাব পাৰে যিবোৰ উঠি অহা প্ৰজন্ম, সেইবোৰে এতিয়া এই অন্ধবিশ্বাস আৰু কু কু সংস্কৃতি এইবিলাকৰ ওপৰত অকণো বিশ্বাস নকৰে তাৰ ফলত। যিয়ে, তাৰ পাছত উঠি অহা প্ৰজন্ম খিনি হ'ব। সেইসকল ভালদৰে জ্ঞানী হ'ব বা অৱাগত হব। ই অন্ধবিশ্বাস আৰু এইবিলাকৰ বিষয়ে কোন নাজানিব।
হয় হয়। বাকী অন্ধবিশ্বাস মানে। আপোনাৰ এনেকুৱা এটা বস্তু যোনটো কাৰণে আপুনি। শিক্ষাৰ জৰিয়তেহে আপুনি দূৰ কৰিব আবিহ শিক্ষাৰ অবিহনে মানে আপুনি একো সমস্যা সমাধান কৰিব নোৱাৰে আপুনি যদি শিক্ষিত হয় তেন্তে আপোনলোকেই সমস্যা বিলাকৰ পৰা আপুনি সমাধানৰ উপায় বিচাৰিব পাৰিব আৰু যদি শিক্ষিত নহয় সেয়ে আপুনি সমস্যাসমূহ সমূহ দূৰ কৰিব নোৱাৰে গতিকে শিক্ষাই সকলো শিক্ষাই মানে আপোনাৰ স বন্তিডালৰ মাপকাঠি বুলি ক'ব লাগিব
হয় এতিয়া সদ্যহাতে আমাৰ যি পাঠ্যপুথিত তাতো আমাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে অন্তৰ্গত কৰা হৈছে। এইটো এটা বৰ ভাল পদক্ষেপ কিয়নো তাৰ ফলত এতিয়া যিবোৰ ল'ৰা ছোৱালী ডাঙৰ হৈছে বা উঠি অহা পৰ্য্যন্ত খিনি সেই জ্ঞান লাভ কৰিছে তাৰ ফলত তেওঁলোকৰ যি ল'ৰা ছোৱালী হ'ব তেওঁলোকক তেওঁলোকে সেই জ্ঞান সৰুৰে পৰা দিব পাৰিব তেতিয়া এই সমস্যাখিনি প্ৰায় দুই তিনি বছৰ হয় আৰু দুই তিনি বছৰৰ পিছত সেইখিনি সমস্যা নাইকিয়া হ'ব বুলি মই ভাবোঁ
অন্ধবিশ্বাস কুসংস্কাৰ প্ৰায় আপোনাৰ কমিয়ে গৈছে বুলি ক কব লাগিব কিয়নো শিক্ষাৰ পোহৰ পোৱাৰ লগে লগে আহ সেইবোৰ সম সমস্যাৰ সমাধান হৈছে যিহেতু শিশুসকল সৰুৰে পৰা যিহেতু প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰিছে তেওঁলোক